অ, কি কৰি আছা?
অ' এনে আছোঁ এচাইনমেণ্ট লিখি আছিলো মই।
হয় নেকি, অ অ। কি হৈ আছে? এ মই এনে বাহিৰত অলপ ওলাই আহিছিলো। অ হয়। চাহ পানী খালানে?
অ অ খালো। তুমি কৰিলানে?
অ কৰিলো। অ তুমি এনে কি হৈ আছ লা
কলেজৰ এচাইনমেণ্ট আছিলে। একজাম চলি আছে ন আমাৰ, সেইকাৰণে কলেজৰ এচাইনমেণ্ট লিখি আছিলো, এ প্ৰজেক্টৰ কিবা কিবি দিছে আৰু বেলেগ বেলেগ চাবজেক্টৰ। বহুত এচাইনমেণ্ট দিছে, গোটেইটো চাবজেক্টৰ দিছে। বে আগ আগতে এটাই চাবজেক্টৰ দিছিলে ন। এতিয়াটো পুৰা চাৰিটা পাঁ‌চটা চাবজেকৰ দিছে। হেইকাৰণে পুৰা কালি ৰাতিপায়ে লিখিয়ে আছো মানে। অলপ ৰাতি লিখিছিলো। তাৰপিছত ৰাতি শুই দিলো অলপ। তাৰপিছত এতিয়া আকৌ ৰাতি পুৱাৰ পৰা লিখি
তুমি এচাইনমেন্ট লিখি কি ভাল পোৱা নে?
হয়, মানে এচাইনমেন লিখি ভাল লাগে মানে যেতিয়া মানে মানে এইটো কৰো ন অলপ। ড্ৰয়িং-চয়িং কৰোঁ, তেতিয়া ভাল লাগে অলপ এচাইনমেণত, তেতিয়া ভাল লাগে। তুমি লিখা নে কেতিয়াবা এনে কলেজৰ এচাইনমেণ্টবোৰ লিখা নে?
মই কলেজ পঢ়োতে লিখিছিলোঁ‌। দিলো মাচ ছেকেণ্ড ইয়েৰলৈকে পঢ়িলোঁ‌। তাৰ পিছত মই গ্ৰেজুৱেশ্যন কৰা হোৱা নাই মোৰ মা নাই ঘৰত অলপ প্ৰব্লেম আহিছিল তাৰ কাৰণে মই গ্ৰেজুৱেশ্যন কৰা নাই। অঅ মই ছেকেণ্ডেৰীত পঢ়োঁতে মই এ এচাইনমেন্ট বোৰ লিখি কে ভাল পাইছিলোঁ‌।
আচ্ছা, মোৰ আছে আৰু এতিয়া দুই বছৰ মান। হয় মোৰ মই আছে মোৰ আছে আৰু দুই বছৰ মান শেষ হোৱাৰ সেইকাৰণে এতিয়া আৰু কি কৰিবা আৰু এইটো ঝেমেলটো কৰিবই লাগিব এচাইনমেণ্টবোৰ কলেজত ইমান এচাইনমেণ্ট দি ছে আৰু কি কৰিবা লিখিবই লাগিব আৰু ইমান কলেজৰ নোটছও দিয়ে সেইকাৰণে
হয় হয় হয়
সেইকাৰণে আৰু কি কৰিবা লিখিবই লাগিব অ' আৰু ভালো হয় এছাইনমেণ্ট লিখিলে আৰু এটা নলেজো আ হে আৰু কেতিয়াবা আমি কিবা বুকৰ বিষয়ত লিখিব দিয়ে ন বুকৰ কিবা এটা টপিক লৈ কিনা সেইটোৰ বিষয়ত লিখিব দিয়ে তেতিয়া লিখো আৰু সেইটোৰ পৰা কিবা নলেজো আ এক্সামৰ কাৰণে মানে যিহেতু আমাৰ এক্সামও আহি আহি আছে ন সেইকাৰণে এ এক্সামৰ কাৰণে ভাল হয় আৰু
তেনেকুৱা কি আছে ইমান তুমি বেছিকে কৰিকে ভাল-
উ' এনেই বেছিকে তোমাৰ এছাইনমেণ্ট হেনেকুৱা নাই মানে বেলেগ বেলেগ চাবজেক্টৰ দিলে আৰু এনেইতো মোক মানে যেনেকা থিয়ৰী নিচিনা এছাইনমেণ্ট ভাল লাগে আৰু মানে যিহত আমি থিয়ৰী বেছিকে লিখো সেইটো সেইবোৰ ভাল লাগে আৰু এনে মেথছ চেথছ কৰা সেনেকুৱা এছাইনমেন্ট ইমান ভাল নালাগে। অ' হয় আৰু তোমাৰ এ এ তুমি কলেজৰ আগতে মানে গৈছিলানে কলেজত?
অ' মই ডেইলি ৰেগুলাৰ কলেজ গৈছিলো ৰাতিপুৱা বা মই কলেজ যাইকে তোমাৰ আ কে কে ক্লাছ চালছ কৰিছিলো তাত তাৰ পিছত তোমাৰ মে'ম গিটাই মোক মৰমো কৰিছিলে ভালো পাইছিলে তেতিয়া মই ডেইলি এছাইনমেণ্ট এছাইনমেণ্ট মে'মে কোৱাৰ লগে লগে মই জমা দিছিলোঁ। টাইম টু টাইমত আৰু কিছুমানে ৰুখি থাকে নহয় অ' তোমাৰ এছাইনমেণ্ট লাষ্ট ডে দিয়াৰ। কাৰণে মই তেনেকুৱা নাছিলোঁ মেমে ক'ল আজি মই কালি মেমক কলো মেম এছাইনমেণ্ট তৈয়াৰ আৰু মই তোমাৰ তেনেকুৱা তোমাক ধৰা তুমি ধৰি লোৱা তোমাৰ ধৰি লোৱা যেনেকুৱা কৃষ্টি হয় আমাৰ এইটো লয় না পি পি টি প্ৰেজেন্টেচন এচাইনমেন্টৰ ক'ব লাগে তাৰ বিষয়ে ক'ব লাগে তেনেকুৱা মই অসমীয়াতো কৈ বেছি বেছিকে ভাল পাইছিলো আৰু
আচ্ছা অ আমাৰো মানে এতিয়া ডেটটো দিছে আমাৰো এতিয়া ডেটটো দিছে মানে তথাপিও মই জলদি কৰিছো মানে বেলেগেতো বহুত দেৰি লগাই দিয়ে কোনোবা এনেকুৱা থাকে নিদিয়ে এচাইনমেন্ট মইতো চোৱা কালি ৰাতিপুৱা লিখি আছোঁ এতিয়াও লিখি আছোঁ মই মানে এদিন দুদিনতো কমপ্লিট কৰি দিও এছাইনমেণ্ট। মোৰ এনেকুৱা অভ্যাস টো ভাল আছে আৰু মই সুখতে মানে এছাইনমেণ্ট মানে এনেকুৱা নহয় যে এই বাদ দি বুলি এনেকুৱা নিদো আৰু মানে মই লিখোয়ে সেইকাৰণে মই এছাইনমেণ্ট কৰি কিনে ভালে পাওঁ অ মই এছাইনমেণ্ট কলেজৰ কিবা এনেকুৱা এক- এছাইনমেণ্ট হ'লে কিবা এনেকুৱা দিলে মা- আগৰ পৰাই স্কুলতো কিবা প্ৰজেক্ট দিছিলে ন প্ৰজেক্ট কৰিব দি- ছিলো মই মানে সেইবোৰ মই দুদিনতে ৰাতি হ'লে পুৰা একদম ৰাতি দুটা তিনটা লৈকে মই লিখি থাকো মানে মোক ভাল লাগে লিখি কি ন আৰু এনেকুৱ ইণ্টাৰেষ্ট লাগে মানে সেইটো লি খিলে টোপনিও নাহে আৰু এনেকুৱা হৈ যায় আৰু তুমি এনেকুৱা লিখি পাইছিলানে? তুমি এনেকুৱা লিখা কি পাইছিলানে আগত
অ মই অ মই মই মই এছাইনমেণ্ট বহুত লিখিছো মই এছাইনমেণ্ট নক- কবা মই বাৰ পেজ তেৰ পেজ এক ঘন্টাত লিখি দিছিলো ভাল লাগে মোক
আচ্ছা হয় এনেতো এচাইনমেন্ট যেতিয়া লিখা এনেই ড্ৰয়িং চয়িং কৰা নে মানে
অ তুমি ঠিক মই সেইটোয়ে ক'ব বিচাৰিছিলো অ মই তোমাক সেইটোয়ে কব বিচাৰো যেতিয়া ফ্ৰন্ট পেজ হয় তাতে মই ধুনীয়া কে নিজৰ নাম লিখি এ তাতে ফুল, ফুলৰ বিষয় ফুল আৰু ফুল-চুল বনাইগে আৰু তাতে চাইডৰ নাম, ৰোল নম্বাৰ, কোনটো মেমক, কোনটো ডি
হয় হয়। এইবোৰতো লিখো, মইয়ো লিখো হয়। আৰু মানে হয় ন', এনেও কিছুমান থাকে ন কলেজৰ লগ এনে প্ৰিন্টাওত ওলাই কিনে লগাই মইতো কলেজৰ ল'গ'ও নিজে বনাও, মোক বহুত ভাল লাগে মানে হেনেকুৱা বনালে, কলেজৰ ল লগ ও মই নিজে ভালকে বনাও। হেতু হে মানে নিজে বনালে এচাইনমেন্টো অলপ ভাল লাগে, এট্ৰেক্টিভ লাগে, চালেও ভাল লাগে, মেমহতেও মোৰ মানে বহুত তাৰিফ কৰিছিলে আগতে। মানে বহুত ভাল লাগে, মই মানে এইটো ল'গ' বোৰো মানে মই প্ৰিণ্টাওত কেতিয়াও নোলাও, মই নিজে বনাও সেইবোৰ নিজে বনাই কি কিনে কালাৰ-চালাৰ কৰি ল'গ'ত কলেজৰ নামবোৰ লিখি মানে আৰু মেমক চাবমিট কৰা মেমৰ নাম লিখো, নিজৰ নাম লিখো সেইবোৰ কৰি মই ফ্ৰন্ট পেজ ইমান ভালকে সজাও ন' মানে বেলেগে সেনেকুৱা নকৰে আৰু বেলেগে মানে ডাইৰেক্ট এই বাদ দি বুলি এচাইনমেন্টহে হয় বুলি মানে এনে প্ৰিন্ট আওত ওলাই কেনে দি দিয়ে আৰু, কলেজত জমা দি দে মানে এনেতো কলেজত নাচায় ন' সেইকাৰণে, মানে কিন্তু মোৰ ইমান ভাল হৈছে ছিলে মেমহতেও চাইছিলে, আৰু কৈছিলে ইমান ভাল
অ', তোমাৰ তুমি এচাইনমেন্ট, তুমি এচাইনমেন্ট কেতিয়াবা এ কোনোবা ফ্ৰেণ্ডক বনাবলৈ দিছ ছিলা নেকি?
নাই, মই হেনেকুৱা কৰা নাই, কেতিয়াও কৰা নাই। মইতো নিজে মই ই ক'লো যিহেতু, মই নিজে এচাইনমেন্ট বনাই ভাল পাওঁ। হেইকাৰণে মই বেলেগকতো দিয়াই নাই, মানে লাগিলে মই বেলেগৰো কৰিয়ে দিছিলো, আৰু মানে এজনী মোৰ ফ্ৰেণ্ড আছিল তাই নিজে মানে তাইতো কামো কৰিছিলে মানে পাৰ্ট টাইম জব কৰিছিলে সেইকাৰণে তাইৰ অলপ টাইম নাছিল সেইকাৰণে ময়ে কৰি দিছো, তাই মোক কৈছিলে যে অলপ কৰিদিবলে মানে মইতো মা তাই জানে যে মই ভাল পাওঁ এচাইনমেন্ট ক কৰি ন', সেই কাৰণে তাই মোক কৈছিলে যে বনাই দি বুলি। মই বনাই দিলো আৰু, মইয়ো তাই এনেকুৱাই কৰি দিছিলো ল'গ' বনাই দিছিলো। মানে হেনেকুৱা কৰা নাই যে ফ্ৰেণ্ড বুলি এ নিজে ওলাই ল' নিজে কৰি ল' হেনেকুৱা কোৱা নাই আৰু মই নিজে কৰি দিছো আৰু। বহুত ভাল লাগে, মানে মোক এইবোৰ বনাই কিনে ভাল লাগে। আগৰপৰাই মোৰ ড্ৰইং-চইং কৰো ন', সেইকাৰণেই মোৰ ড্ৰইং ড্ৰইং কৰি, সেইবোৰ কৰি, ডিজাইন চিজাইন বনালে ভাল লাগে অলপ। আৰু এতিয়াতো কলেজ লাইফ অলপ দিনৰ পিছত শেষে হৈ যাব তাৰ পিছতো বনাব নোৱাৰিম ন', এতিয় আছে ন এতিয়াই সেইকাৰণে আৰু বনাইছো, ভাল লাগে। তুমি হেনেকোৱা ম মানে কিবা কিবি ডিজাইন আ
সেইটোতো হয়। কথটো তুমি ঠিক, হা, তুমি- মই তুমি, তোমাক ক'লো নহয় মই ডিজাইনবোৰ আঁকিকে ভাল পা অ এনে মই কলেজৰ লগ চগ বনাও আৰু যেতিয়া এক্সজামত মোৰ এক- এক্সামত টাইমত এক্সামত মই এক্সাম দিকে তুমি ভাল পোৱা নে? মই এক্সামটো দিকে বৰ ভাল পাওঁ।
অ মই অ এক্সজাম মানে এনেকা কোৱা হয় যায় এক্সজামৰ দিনা যোনটো মানে ৰাতিপুৱা যেতিয়া এক্সজাম দিব যাও ন নাৰ্ভাচনেচ হয় অলপ মানে ভয় লাগে কেনেকা এক্সজাম হ'ব কি হ'ব সেনেকুৱা লাগে ন যেতিয়া এক্সজাম দিব যা ন সেইটো টাইমত পতককে গুচি যায় তাৰ পিছত মানে সেনেকুৱা লাগে যে ইমান জল্দি এক্সজাম দি দিলো নালাগি সেনেকুৱা লাগি যায় তাৰপিছত মানে অলপ ভাল লাগে মনটো অ
অ যেতিয়া মই টেন ক্লাছ ছেভেন ক্লাছত আছিলো তেতিয়া মোক এনেকুৱা লাগিছিলে এক্সজাম আহি আছে এক্সজাম আহি অল আহি গ'ল আজি এক্সজাম আজি তাৰপিছত এক্সজাম হ'লো গুচি গলো গুচাৰ পিছত এক্সজাম কেতিয়া গুচি গ'ল পাত্তাই নাপালো তাৰ পিছত ওলাইগে ওলাইগিছে আৰু টাইমটো নহ অ টাইম টো চাও তেনেকুৱা মানে এক্সজাম গুচি গ'ল তাৰপিছত এক্সজাম কেনেকুৱা হ'ল এক অ নাই অ আত তাৰপিছত এক্সজামটো কি ভালেই যায় তাৰপিছত অ এ
যেনেকুৱা ভয় যে লগা আছে ন আগতে যেতিয়া এক্সজাম দিয়াৰ আগত যেনেকুৱা ভয় হয় অ
জোৰোৱা নিচিনা লাগে কিবা ধৰি থকাৰ পৰা আজৰিয়া নিচিনা লাগে এক্সজাম দিয়াৰ পিছত মনটো ভাল লাগে অ যি য়েতিয়া ৰিজল্ট আহে তেতিয়া আকৌ ভয় লাগে আকৌ তাৰপিছত মনটো বেয়া লাগে
হয় এনে তুমি এক্সজাম দিয়াৰ পিছত তুমি মানে আহি কিনে কুৱেশ্যন পেপাৰ চো- চোৱা নে মানে কি কি ভুল হৈছে তুমি কি কি কৰি
অ মই অ মই এক্সজা অ মই এক্সজাম হলতে সেইবোৰ চাইকে আহো মই এক্সজাম দিয়াৰ পিছত সিকেটাও এক্সজাম হয় কুৱেশ্যন পেপা- বনাইছো
আচ্ছা আচ্ছা মইতো চা মই মানে মোৰ এনেকুৱা লাগে ন মানে ভাল লাগিলে মোৰ ঘৰত আহি কিনে এটা টেনচন থাকে যে মই কি কি লিখিলো কি লিখা নাই মানে মই কি কৰে ফটো মিৰি ল ফট- মাৰিকিনে চেত জিপিটি যেনেকুৱা কিবা কিবি কুৱেশ্যন থাকে ন মানে এম চি কিউ নিচিনা থাকে সেইবোৰ মই চেত জি- পিটিত মানে মাৰি কিনে চাই ল কি এইটো মোৰ শুদ্ধ হৈছে নে কি হৈছে নহলে ইমান কিতাপতো নাই চাই নাথাকো আৰু এনেইে চেত জিপিটি মোবাইলতে মাৰি ল আৰু ফটো মাৰি কিনে সেইটো দিও দি কিনে চাই লও যি কোনটো মানে এনেকুৱা হয় না আঠ মাৰ্ক্সৰ আমাৰ এনেকোৱা কুৱেশ্যন বোৰ আহে এম চি কিউ সেইবোৰতো অলপ মানে টাফ লাগে ন টো মানে পঢ়া নাযায় সেইকাৰণে সেইবোৰ মানে অলপ চাই ল' চেত জি পিটিত মাৰি কিনা তুমি হনেকুৱা নো- াই ন
তেনেকুৱা মই নাচাও মই যেতিয়া এক্জাম হলত থাকো তেতিয়া চা তেনেকুৱা চাইকে ভাল লাগে আৰু কিছুমান অ কিছুমান বহুত ষ্টুডেন্ট থাকে মই দেখো সহতোনে কন পেপাৰ ো ঘৰত আহি গৈছা ইমান তাৰ মাজতে তুমিও এটা মানে ঘৰত আহে কাৰ মইটো একজাম হলত
মানে চালে এটা ভাল লাগে মনত এনেকুৱা নাথাকে যে এনেকা লাগে ন মনত যে অ কিবা উ াৰ মানে ভাৱ এনেকুৱা লাগি থাকে যে কি মই ভুল লিখিছো নেকি সেনেুৱা লাগ ল থাকে ন সেইটো অলপ দূৰ হৈ যায় এইটো কৰিলে হয়
অ যদি এইটো ভুলেই হৈ যায় যদি তুমি কি কেনেকুৱা ঠিক কৰিবা কোৱাচোন যদি তুমি ভুললে লিখি আহ ভূলে লিখি আহিলাাত তুি ঠিক কৰিব পাৰিবা নেকি
অ নোৱাৰো আৰু অলপ বেয়া লাগে আৰু সেইটো মই লিখা নাই গলে এনেুৱা লাগে আৰু কেতিয়াবা এনেকুৱা হৈ যায় ন হয় মানে কেতিয়াবা এনেকুৱা হয় যায় মই নটো লিখি আহো ন মানে অলপ উল্ প্টা হৈ য মানেনেভেনখ াইত মই মানে কিবা নিভেন লিিিলো
সেইটো তোমাৰ মনৰ ভাৱ সেইটো এইটো কেতিয়াও নাভাবিভা এইতটি চেভেন নাইনটি চেভেন ভাবিলে তোমাৰ ডেইলি লাইফ ৰতো এইটো কনফিউজন লাগি থাকে তুমি মানে বেছিকে ভাবা সেইকাৰণে এইটো ভাবিব নাপায় সেইবোৰ তুমি একবাৰ ৰিড কৰিবা ন হে
মানেনেুৱা লাগিছে যে অ মই সেইটো লিখিছিলো মই কিয় নাই নে মই এইৰ জেগাত নাইন লিখি দিলো হয় ত মোৰ শুদ্ধ হৈ যালো ম শুদ্ধ হৈ গ'লে হয় মই সেনেকুৱা ভাবো আৰু
নাই নাই মই সেইটো লিখি আহো যিহেতু মই চেক। কৰো তেতিয়া। এতিয়া মই গম পাওঁ যে অ মই সেইটো লিখো। শিকিব লাগিছিল বুলি সেনেকুৱা।
অ কি তুমি মনত থাকিব নে কি লিখি আহিছ। এ এইটো থাকে জানো
অ অ মোৰ মনত থাকে মনত নাথাকিলে আৰু কিবা এম চি কিউ কুৱেচন মোৰ। মই লিখিল কুৱেশন পেপাৰত মানে যেতিয়া মই লিখো ন। মই তেতিয়া এন্টাচিত লিখো। তেতিয়া মই কুৱেশচন পেপাৰ লিখ লও। যে এইটো এনাৰ এইটো হব বুলি। তেতিয়া মই ঘৰত আহি কিনে চাব পাৰিম ন। সেইকাৰণে মই লিখি লওঁ আগ। লিখ ল একজাম দিয়াৰ টাইমত তুমি লিখ সেনেকুৱা।
মই লিখো কেতিয়া। কেতিয়াবা তেনেকুৱা মই লিখাত। তটো নাই। এনেই লিখ কেতিয়াবা পৰত। তমই এম চিকিউ এনে ৰিড কৰা যায়। এ তেনেকুৱাকে মনত পোৱা নাযায় তাৰ পিছত ভাল ভালো হয়। ম চি। মনত ৰাখা অ। দিয়া আজিৰ কাৰণে এইখিনিয়ে পিছত কথা পাতিম দিয়া।
অ অ।
পিছ। অ দিয়া।